বুইছা।
হেল্ল' শুনিছা হেল্ল'।
শুনিছা।
আহ কোৱা কি খবৰ?
খবৰ ভালেই তোমাৰ
মোৰো ভালেই বাৰু কি কৰি আছা?
আছিলো। এনেই ভাবি ভাবি কি কৰো? কি নকৰো?
অ এই মই মানে কি কবা বহুত গৰম আৰু এতিয়া আৰু আজি কিমান মান মাৰিছে। থাৰ্টি ফৰ মান মাৰিছে চাগ ন আজিও।
উম তেনেকোৱাই লাগিছে থাৰ্টি ফৰ মানে মাৰিছে।
উম মই তোমাক এটা বিশেষ কামৰ কাৰণে ফোন কৰিলোঁ।
কোৱাচোন।
এ আমি মই ভাইছো বিজনেচ এটা খোলো আমি।
কি পেছে?
এ মুৰ্গী ফাৰ্ম এটাই খুলো নেকি?
অ পাৰি কিন্তু দেই
অ লোন এটা লৈ অহ পাৰ্টনাৰশ্বিপতে কৰো অ তোমাৰ ফিফটি ফিফটি
অ সেইটো কি পাৰি দেই
উম ফিফটি ফিফটি কৰি লৈ পেলাই তোমাৰ অহ লোনটো একেলগে মাৰি দিম আৰু কিস্তি কিস্তিকৈ
অ মানে হয়টো ফিফট ফিফটি হ'ব আৰু
কৰি দিম অ
উম পাৰি কেনেকি মুৰ্গ মুৰ্গীৰ ফ্ৰামত তোমাৰ পইচা আছে।
পইচা আছে অ মুৰ্গী ফাৰ্মত
প্ৰচু আছে কিন্তু মুৰ্গী ফাৰ্মত ফাৰ্মতকে বেছি মুৰ্গীৰ। ইমৰ হেৰিটো ফাৰ্মটোত বেছি কৰি
মুৰ্গী কিহৰ
ডিমৰ
ডিমৰ অ ডিমৰো কিন্তু লাভ আছে দেই কিন্তু প্ৰথমতে আমি মুৰ্গী ফাৰ্ম এখনে খোলো নেকি ন কি কোৱা অ। সেই লোনতটো এতিয়া একো পালওঁ কোৱাচোন এনেই চাজেচন এটা দিয়া
আমি কোনো বেং পৰা লব পাৰো বাজাজ ফাইনেনচ
আহ লব পাৰো অ।
উম।
অ অ তাৰপিছত আহ সেইটো কৰি পেলাই তোমাক হেল্ল' অ অ সেই লোনটো লোৱাৰ পিছত আমি। কি বুলি ক লোন লা তাৰ পিছত আমি হেৰি কৰিব পাৰিম তুমাৰ মাটি একন চাব লাগিছিল অ আমি ক'ত বনামো সেই মজি ফামখন
অ মাটি মাটিতো এটা
মাতিয় কনলো ব
চ' আমি মাটি মানে কম মাটিতো লওঁতে তেতিয়া অ তেনেকে নিজৰ মাটিতো আমাৰ নাই যিহেতু
সেইটোৱে সেইকাৰণে মই ভাবিছো। চাপৰি ফালেই খোলো নেকি কাৰবাৰ মাটি অকন লৈ
অ তেনেকে মানে লিজত বা বনত লব পাৰিম অলমান। কিন্তু মানে চাপৰি ফালে খুলিলে মানুহ থাকিব লাগিব এই কাৰণ কিবা কিবি শিয়াল চিয়াল ওলাই থাকে ন।
অ শিয়াল এটাই সোমাই গ'লে ধৰক গো গোটেই হেৰি মাৰি পেলাব উম সেইটো এতিয়া চাপৰি ফালে খোলো জানো নে ওচৰেৰে পাজৰে খলো ন
ওচৰে পাজৰে অকন মই ভাল ক মানে প্ৰিপ্ৰায়ৰ কৰো
অ সেইটোয়ে কৰিব লাগিব ন ত প্ৰথমতে আমি লোনটো লৈ ল'ম ন আগতে
লোণ টো লৈ ল লোণ টো কিমান মান।
আমি লোনতো মাটি অকনো লব লাগিব হয় নে নহয় কোৱাচোন
তাকে মাটিতো মানে আমি হেৰি কৰিব পাৰিম ৰীজত লৈ ললে তোমাৰ ধৰি লোৱা এই পাঁচ বছৰ বা দহ বছৰৰ কাৰণে ৰিজাত ল'ব পাৰো। এতিয়া তেওঁলোকক কিবা গোটা এমাউণ্ট এটা দিব লাগিব মানে মাটি কিনাতকে কমেই দিব লাগিব আমি
আচ্ছা আচ্ছা সেইটোয়ে কৰা ভাল নেকি কিমান মান পৰিব। এনেই লিজত দিলে।
আমাকতো এ আমাৰতো এক বিঘা মাটি নালাগে ন?
পথাৰৰ মাটি ফালে হলে তোমাৰ কমতে পাম আমি। এক লাখ মানৰ ভিতৰত আমি এক আধাই আগ আধা বিঘাামান পাই যাম।
আৰু মুৰ্গীখিনি কিমান মান লাগিব এনে?
মুৰ্গী দুখৰ অহ পোৱালি প্ৰথম
প্ৰথম'তে আমি কমকে আনিম তাৰপিছত পাৰিলে প্ৰফিট হ'লে আমি বেছি ম আৰু ন?
অ সেইটো কৰিম। আৰু মাটিতো যদি ডাঙৰকে লিজ খলোৱা তেতিয়া মুৰ্গী ফাৰ্মৰ লগতে গাহৰি পপ
অ গাহৰি ফাৰ্ম খোলাও লাভ আছে ন?
আছে আছে বা গাহৰি ফাৰ্মত প্ৰফিট
গাহৰি ফাৰ্মক কিন্তু আমি মাহে মাহে নাপাম নহয় বুইছানে?
অ হয়টো ছমাহ মূৰত পাবা আৰু।
ছমাহ মহে মহে পাম আৰু প্ৰফিটটো কিবা এটা কিন্তু ভাল ভাল প্ৰফিট পাম।
প্ৰফিট কিন্তু ভাল গাহৰি ফ্ৰামত তোমাৰ ধৰি লোৱা পোৱালি গাহৰি আনিব লাগিব প্ৰথম এটা পোৱালি গাহৰিত এ চাৰি হাজাৰ মেক্সিমাম চাৰি হাজাৰ মান পৰে চাৰি হাজাৰ, পাঁচ হাজাৰ মান পৰে।
তেতিয়াহ'লে আমি মুৰ্গী ফাৰ্মৰ- স সুধি গাহৰি ফাৰ্ম এখনো খুলিব পাৰিম দেখোন ন?
উম, এটা মোৰ এটা এটা গাহৰি পোৱালিক ধৰি লোৱা পাঁচ হাজাৰ মান পৰে মেক্সিমাম চ' আমি ধৰি লোৱা যদ এই দশটা আনো পঞ্চাশ হাজাৰ টকা। দশটা পঞ্চাশ, উম, তাৰ পাছত যেতিয়া এটা গাহৰি ডাঙৰ হোৱা পাছত বেছিবা এটা গাহৰিতে আমাৰ ধৰি লোৱা তোমাৰ পঁচিশ হাজাৰ মান পঁচিশ হাজাৰ, বিশ পঁচিছ হাজাৰ, মান লাভ হয়।
লাভ হয় লাভটো হয় বাৰু।
হাজাৰ যেতিয়া লাভ হ'ব, উম পাৰি আমি দুই মানে, দুই লাখ টকা আমাৰ প্ৰফিটত থাকিব তেতিয়া। ছমাহৰ পাছত, অ', তাৰপিছত মাহে তোমাৰ
আমি লোনটো কিমান মান ল'ম এনেই তুমি কোৱা? আমি কোনটো ললে ভাল হ'ব মুৰ্গীৰ কাৰণে আমি, এক্সট্ৰাকৈ ল'ম আৰু গাহৰিৰ কাৰণে এক্সট্ৰা লম মানে মাৰ্কচকৈ পেলাই তুমি কিমান মান ল'ম বুলি ভাবিছা ইন টোটেল? পাঁচ লাখ মান ললে হ'ব নেকি?
মান হৈ যাব লাগে, পাঁচ-ছয় লাখ মান হ'ব লাগে।
পাঁচ- ছয় লাখ মানৰ ভিতৰত হৈ যাব লাগে ন? পাঁচ -ছয় লাখ মানৰ ভিতৰত হলে বেছি ভালেই হ'ব ব ন, আমি কিস্তি কিস্তিকৈ, বেছি মানে কিমানমান কিমান মান এ বছৰৰ কাৰণে ল'বা নে লোনটো?
অ', তেনেকে বছৰৰ কাৰণে ল'ব লাগিব মানে ইমান বছ মান
তিনি বছৰ অ', তিনিবছৰ মানৰ লৈ লওঁ ন?
তিনিবছ ছৰ মান ললে সোনকালে মাৰিব লাগিব বা কিস্তিটো তোমাৰ দাম, পইচা বেছি আহিব আমাৰ।
উম সেইটোৱে, হেল্ল' অ', অ, শুনিছো, এতিয়া আমি কিস্তি কিস্তি কৰি মাৰিব লাগিব। কিস্তি কিস্তি মান কিমান মান পৰিব সাত, আঠ হাজাৰ মান পৰিব চাগে ন? ধৰ তিনিবছৰ মানৰ কৰিলে
তিনি বছৰ মানৰ কৰিলে উম অ ইমান মান নহয় তাত তকে বেছ ছি পৰিব ছয় লাখ মান যদি
সেইটো চাম বাৰু এনেই এই লোনটো আমি কোনটো বেংকৰ পা লম এনেই তুমি কোৱাচোন ছাজেচন এটা দিয়া। ভাল বেংক, ইণ্টাৰনেচনেল বেংক আৰু।
ইণ্টাৰেষ্ট যোনটোত কম পাওঁ আৰু
সেইটোয়ে, উম সেইটো বেংকত লোৱাই ভাল নেকি ন?
উম, সেইটো বেংকৰ পৰা লোৱা ভাল কাৰণ আমাৰ লাভ লোকচানৰ কথা আছে।
উম, সেইটো হয় বাৰু, তুমি আমি এতিয়া বেংকৰ লোনটো লৈ পেলাই তাৰপিছত মাটি অকণ চাই ল'ম দেই।
অ', আগতে মাটি চাটি চাই ল'ব লাগিব মাটি চাটি চাই দাম দৰ কৰিহে বেংকৰ লোনৰ কথা আহিব, কাৰণ নহলেতো বোলে আমি লোনটো আগতে ললো মাটিৰ দাম বেছি হৈ গ'ল।
অ', এইটো আকৌ বেয়া হৈ যাব নহয়, সেইটোয়ে সেইটো আৰু তাৰপিছত কি বুলি কয় আমি এইটো বিজনেছটো কৰিলে ভালেই হ'ব ন? আৰু মোক জানা, এই মোৰ কথা এটা আৰু এটা কথা আছিল, কি বুলি কয় এই মই চে ছেকেণ্ড হেণ্ড গাড়ীখন লাগিছিলে অ,
ছেকেণ্ড হেণ্ড গাড়ী, কিমান কিমান মান ৰেঞ্জৰ ভিতৰত।
এ কি বুলি কয় বেছি আহ নালাগে ছেভেন-ছেভেন চিটাৰ এখন লাগিছিল বাছ।
মানে, কিমান পইচা এমাউণ্ট
পোন্ধৰ পৰা বিশ লাখ ভিতৰত। ভাল এখন লাগিব খালি দেই আৰ্টিকা চাৰটিকা নলওঁ কিন্তু মই
পোন্ধৰ বিশ লাখৰ ভিতৰত তোমাৰ ফাৰ্ষ্ট হেণ্ড এ পাই যাবা বাৰু
আৰটিকা চাৰটিকা যদি লোৱা ফাৰ্ষ্ট হেণ্ড এ পাই যাবা আৰু পোন্ধৰ মানে অলপ নিউ কণ্ডিচনত খন লাগে তোমাক
অ মানে একদম নিউ মানে ছেকেণ্ড হেণ্ড মানে কি জানা বেছি মানে চলোৱাও নহয় অ ইনৌভা ফ্ৰিচ্ ধৰ এনেকুৱা যোনবিলাক দামী দামী দামী গাড়ী মানে ফৰ্চুনাৰখন ফৰ্চুনাৰ বেছ মডেল টো
ফৰ্চুনাৰটো তুমি পোন্ধৰ বিশ লাখৰ ভিতৰত পোৱাটো আশা খিন
খিন ন লৈচ্ মানে কণ্ডিচনতটো বেয়া হ'ব ন সেইটো হয়
ইন'ভা খ্ৰীষ্টা পাই যাবা ইন'ভা পাই যাবা
খিষ্টাটো ভাল খিষ্টা গাড়ীখন ভাল কিন্তু দেই মই চাইছো বাৰু চবেই চবেই ডাঙৰ ডাঙৰ মানুহবিলাকে এইখনতে ঘূৰে
উম আৰু আমি যিহেতু বিজনেচ কৰিম আমিতো ডাঙৰ হমেই
অ সেইটোও হয় বাৰু এটা কথা
উম
অ কি বুলি কয় আৰু কৃষ্টাখনে কিমান পৰিব এনে
পাই যাবা পোন্ধৰ বিশ লাখৰ ভিতৰতে পাবা
ভাল এখন লাগিব কিন্তু দেই
তাতকে তুমি আৰু পাঁচ লাখ মান টকা তাতকে আৰু পাঁচ লাখ মান টকা বেছি দি পেলাই তুমি নতুন এখনে লৈ লব পাৰা
বেচ মডেলডাল পাম যে আকৌ বেচ মডেলটো দেখি ভাল নালাগে
সেইটো হয় এটা কথা তুমি বিছনাখন টপ মডেলটো লোৱা ছেকেড হেণ্ড।
ছেকেণ্ড হেড কিনিম টপ মডেলটো মানে অকণমান চলোৱা হওক মানে বেছি নহয়। ফৰ্টি ফাইভ থাউজেন্ড চলোৱা মানে ইমান বুছানে? উম তেনেকুৱা অকমানৰ পাম নে তোমাৰ লগত কণ্টেক্ট আছে টো
মোৰ কণ্টেক্ট কন কণ্টেক্ট আছে বাৰু মোৰ মই কথা পাতি তোমাক কাইলে কাইলে নহয় কাইলে মই বিজি থাকিম পৰহিলে মই তোমাক জনাই দিম।
অ ঠিক আছে মোক এবাৰ জনাবাচোন আৰু শুনাচোন কি বুলি কয় আৰু এই আমি যে মাটিৰ কথাটো যে পাতিছো মাটিত টো আগতে চাই পেলাই তাৰ পিছত আমি লোনটো লৈ অহ প্ৰথমতে আমি মাটিটো চাই ল'ম আকৌ দাম দৰখিনি কৰি ল'ম তাৰপিছত আমি লোন ল'ব যাম আৰু লগতে মানে অকণ বেছিকৈ ল'ম আৰু কি কি মুৰ্গীও আনিব আছে। তাৰ পিছত তাত উম পানী চাপ্লাইও কৰিব আহে তাৰপিছত গাহৰিও আনিব লাগিব। অ বৰিং কৰাব লাগিব তাৰপিছত তোমাৰ হেই খানা খানাবিলাকো লাগিব নহয় সিহঁতৰ।
চ'প লাগিব দানা দানাটো পইছা লাগিব। আৰু গাহৰি তোমাৰ গাহৰি তোমাৰ তুমি প্ৰ কি দানা খুৱাবা এতিয়া, কিনা দানাটো হ'লে কিনা দৰাটো হ'লে ভাল হয় চাফা হৈ থাকে পাকটো কিন্তু দামটো লয়।
সেইটোৱে দামটো আহি যায় নহয় আকৌ, এই কিনা দানা নালাগে নিকি ন?
কিন্তু ইটো আক লেতেৰা বৰ মানুহ ৰাখিব লাগিব।
সেইটোৱে মানুহ ৰখাতো কা কামটো বেয়া হৈ যাব নহয়, এই চাফা দানা ভাল দানাটোৱে খুৱাম ন?
ভাল দানা
শুনিছা?
উম শুনিছোঁ।
উম ভাল দানাটোৱে খুৱাম, এতিয়া আৰু সেইখিনি কি কি বুলি কয় তাৰপিছত সেইখিনি কৰি পেলাই ধৰ প্ৰফিটটো আধা আধা কৰি ল'ম আৰু ন আমি?
অ প্ৰফিট টো আধা আধা আকৌ লোনটোতো মাৰিব লাগিব ন।
অ লুনটো আকৌ হেৰি কৰিব লাগিব কিন্তু আকৌ প্ৰথমতে আমি লোনতটো মাৰিবলৈ কাৰণে কেইটামান পইচা থব লাগিব কি কি তেতিয়া আমাৰ প্ৰফিট নহ'ব।
অ সেইটো হয় হয় হয় হয়
তাৰপিছত যেতিয়া প্ৰফিট হ'ব তেতিয়া পাহে আমি লোনটো লাহে লাহে মাৰিব পাৰিম।
উম
কেইটামান পইচা আৰু কেইটামান থৈ দিম, য'ত লোনটোৰ পৰা ল'ম যে তাৰপিছত আকৌ মাহে মাহে যোনটো ধৰ আমাৰ এতিয়া এক মাহতটো ডাইৰেক্ট প্ৰফিটটো নহয়। ছমাহৰ পিছতহে প্ৰফিট হব ত' একমাহৰ খিনি আমি আমি লাহে লাহে এ লোনটো পায় দি থাকিম বুইচা নে নাই।
আচ্ছা গম পাইছো গম পাইছো গম পাইছো।
কৰিলে বেছি ভাল হ'ব ন?
উম সেইটো পাটনা এতিয়া তুমি সেইটো কামটো পাৰ্টনাৰশ্বিপত কৰো বুলি ভাবিছা চাগে ন?
অ পাৰ্টনাৰশ্বিপতে কৰিব লাগিব কোনেনো ইমান এ টকা অকলে থুৰে না দিব পাৰিবা হয়নে নহয়?
সেইটো হয় পাটনাৰ আৰু যদি ভৰুৱা তুমি তুমি তেতিয়া আমাৰ দৃশ্য আৰু কমিব।
আৰু পাৰ্টনাৰ নভাৰাও আৰু বেছি পাৰ্টনাৰ হলে খেলি মেলি হৈ জানা। অ বেছি পাটনাৰ হলে খেলি মেলি হয় কামটোত। কোনো কোনবাই কোনোবাই কিবা হেৰি কৰি পেলাই মাটিখিনি লৈ ল'বও পাৰে। আৰু এইবিলাক এইবিলাক হেৰি কৰিব পাৰে।
উম আকৌ ফেমেলি চেমেলি সোমাই যাওক মাজত দিগদাৰি।
খোৱা বোৱা আৰু লাষ্টত দিয়া দিয়া - মোৰ আৰ্জেন্ট কল এটাই আহিছে দিয়া হ'ব দিয়া মই তোমাক পিছতকৈ ফোন কৰিম।
অ অ।
আ